বিশ্ব কোৱা
অ', কি কম পিছে কি কৰিছা?
এ, অলপ আগতে ভাত খাই উঠিলো তুমি কি কৰি আছা?
অ', ময়ো এনেই আছোঁ। অলপ ভাত চাত খাই অলপ বহিছোঁ আজৰি হৈছোঁ অলপ এতিয়া আহছিলোঁ অলপ।
অ', খবৰ ভাল?
অ', ভাল ভাল তোমাৰ?
মোৰো ভালে দিয়া।
অ', ব্যস্তটো নহয় বাৰু?
নাই, নাই ব্যস্ত নাই বৰ্তমান।
অ', আজি ৰবিবাৰতটো কেনেকে গ'ল পিছে?
ভালে গ'ল ৰববালটো আজি তোমাৰ কেনেক গ
অ', মোৰ থিকেই গল আজি।
অ',
উম, ছে এনেই আছে সতি আমি অলপ কথাই পাতো আহা।
আহা কথা পাতো।
অ', হেৰি জলবায়ু পৰিৱৰ্তনৰ ওপৰতে আমি অলপ কথা পাতো নে কি?
অ', এইটো এটা ভাল বিষয় হয় ইয়াৰ বিয়া এয়া ভাল লাগিব কথা পাতি পালাহ
হয়, হয়, হয় আহা কোৱা তোমাৰ মতে জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজা?
অ, ক'ব গলে মোৰ মতে জলবায়ু পৰিৱৰ্তন হৈছে পৃথিৱীৰ জলবায়ুৰ দীঘলীয়া সময় ধৰি হোৱা পৰিৱৰ্তন। আৰু ইয়াৰ ফলত অতিবৃত্তি খৰাং, তাপমাত্ৰা বৃদ্ধি আৰু ধুঁমাৰ দৰে সমস্যাও দেখিবলৈ পোৱা যায়।
হয়, হয়।
এই বিষয়টো আজিৰ পৃথিৱীৰ বাবে এটা ডাঙৰ চিন্তাৰ সময়, বিষয় হৈ পৰিছে বুলি মই ভাবো, আৰু লগত ক'বলৈ গ'লে জলবায়ু পৰিৱৰ্তনক গুৰুত্ব কৰে লোৱাটো উচিত বুলি মই ভাবো।
হয়, হয়, ঠিকেই কৈছে জলবায়ু পৰিৱৰ্তনৰ গুৰুত্ব হিচাপে লোৱা হয় গুৰুত্ব ভাৱে লোৱা উচিতটো মইো ভাবোঁ।
অ, পিছে কোৱাচোন তোমাৰ মতে জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণবোৰ কি কি?
অ, মোৰ মতে অত্যাধিক গছ কটা, যান বাহন আৰু উদ্যোগৰ পৰা ওলোৱা ধোঁৱা। আৰু লগতে জীৱশ্ম ইন্ধনৰ অধিক ব্যৱহাৰ কৰাই ইয়াৰ মুখ্য কাৰণ।
অ,
আৰু ইয়াৰ ফলত বায়ু প্ৰদূষণ বহুত বৃদ্ধি পায়। আৰু, পৃথিৱী বহুত গৰম হৈ উঠে এইবিলাকৰ কাৰণে
অ',
মোৰ মতে, এই যে পৰিৱেশ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে আমি সকলোৱে
নিশ্চয়, নিশ্চয়, আমি পৰিৱেশ সুৰক্ষাৰ ওপৰত নিশ্চয় গুৰুত্ব দিব লাগে
হয়, হয়, হয়, পিছে তোমাৰ ম জলবায়ু পৰিৱৰ্তনৰ ফলত, মানুহৰ জীৱনত কি কি প্ৰভাৱ পৰে বুলি ভাবা
মোৰ মতে, ইয়াৰ ফলত কৃষি, স্বাস্থ্য আৰু দৈনন্দিন জীৱনত বহুত সমস্যাৰ সৃষ্টি হয় বুলি মই ভাবো আৰু খৰাং, বানপানী, আৰু অতিবৃষ্টিৰ দৰে দুৰ্যোগও বৃদ্ধি পায় ইয়াৰ কাৰণে
হয়, হয়
আৰু, মই ভাবো যে ইয়াৰ বাবে সকলো দেশে একেলগে কাম কৰা উচিত আৰু কবলৈ গ'লে জলবায়ু পৰিৱৰ্তন সকলোৰে সমসা-
হয়, হয়, হয়, ঠিকেই কৈছে জলবায়ু পৰিৱৰ্তনটো সকলোৰে সমস্যা হয়
অ ', অ', পিছে, কোৱাচোন তুমি জলবায়ু পৰিৱৰ্তন কমাবলৈ আমি কি ব্যক্তিগতভাৱে কৰা উচিত, কাক কি কাম কৰা উচিত
অ', মোৰ মতে, অধিক গছ ৰোপন কৰিব লাগে আৰু প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে, আৰু বিদ্যুৎ প্ৰচৰ কৰিব নালাগে পচয় নকৰিব লাগে, আৰু যিমান পাৰি পৰিৱেশ বান্ধৱ অভয়াস গঢ়ি তোলা উচিত আৰু আৰু মোৰ মতে এই যে সৰু, সৰু, পদক্ষেপোও ডাঙৰ পৰিৱৰ্তন আনিব পাৰে বুলি ভাবো মই
সৰু, সৰু, পদক্ষেপে ডাঙৰ পৰিবৰ্তন
হয়, হয়, হয়,
উ
পিছে কোৱাচোন, তোমাৰ মতে চৰকাৰে এই সমস্যাৰ সমাধানৰ বাবে কি ব্যবস্থা লোৱা উচিত
মোৰ মতে, গছ ৰোপনৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগে চৰকাৰে, আৰু খ নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰয়োগ কৰিব লাগে, বুলি মই ভাবো আৰু নবীকৰণ যোগ্য শক্তিৰ ব্যৱহাৰটো বৃদ্ধি কৰিব লাগে বুলিও মই ভাবোঁ লগতে, জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰাটো বহুত দৰকাৰী
হম
ক'বলৈ গ'লে চৰকাৰ, আৰু জনসাধাৰণে একেলগে কাম কৰিলেহে ভাল ফল পোৱা যায় বুলি মই ভাবো
হয়, হয়, হয়, এইটো তুমি ঠিকেই কৈছা, ক'বাৰ কথা কৈছা মইয় ভাবো যে চৰকাৰৰ জনসাধাৰণে একেলগে কাম কৰিলেহে কিবা এটা ফল পোৱা যায় আৰু ভাল এটা ফল পোৱা যায়
পিছে তোমাক তোমাৰ কথা তোমাৰ মতে গছ ৰোপনেে জলবায়ু পৰিৱৰ্তন কমোৱাত কেনেকুৱৈ সহায় কৰি বুলি ভাবা
অ, মোৰ মতে গছে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি এৰি দিয়ে
অ',
আৰু ইয়াৰ ফলত বায়ু পৰিষ্কাৰ হয় আৰু পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ভাবো যে, প্ৰতিজন প্ৰতিজনে বছৰি অন্তত এটা হ'লে গছ ৰোপন কৰা কৰা উচিত, বা কৰিবও লাগে
অ',
আৰু শেষত ক'বলৈ গ'লে এইটোয়ে যে, গছে পৰিৱেশৰ সঁচা বন্ধু সেইকাৰণে আমি গছ ৰোপন কৰাত বহুত দৰকাৰী
নিশ্চয় নিশ্চয় নিশ্চয় দৰকাৰ আমি গছ ৰোপণ কৰি থাকিব লাগে।
হম হম। পিছে তুমি দৈনন্দিন জীৱনত পৰিৱেশ সুৰক্ষাৰ বাবে কি কি কৰা?
মই দৈনন্দিন জীৱনৰ পৰিৱেশ সুৰক্ষাৰ বাবে বিদ্যুৎ অপচয় নকৰোঁ আৰু পানীৰ সঠিক ব্যৱহাৰ কৰোঁ। প্লাষ্টিকৰ ব্যৱহাৰ কমাবলৈ মই চেষ্টা কৰোঁ আৰু আমাৰ ঘৰত চৌ পাকটো মই পৰিষ্কাৰ কৰি ৰাখো সেয়ে মোৰ মতে নিজৰ পৰা আৰম্ভ কৰিলেহে ডাঙৰ পৰিৱৰ্তন সম্ভৱ বুলি মই ভাবোঁ।
হয় হয় হয়।
ঠিকে কৈছা তুমি তোমাৰ কথাটো মোৰ অলপ ভাল লাগিছে বাৰু মই এনেকে ভাবো বিদ্যুৎ অপচয় কৰিব নকৰোঁ মই।
অ'। পিছে কোৱাচোন তোমাৰ মতে জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষিখণ্ডত কি কি সমস্যা হ'ব পাৰে?
আহ মোৰ মতে অনমীয়া বৰষুণ অনিয়মীয়া বৰষুণ। বা অতিবৃষ্টি আৰু খৰাঙৰ বাবে শস্যৰ ক্ষতি হয়।
অঁ'।
আৰু কৃষকসকলে বহু সমস্যয়াৰ সন্মুখীন হ'বলগীয়া হয়।
অ'।
আৰু মই ভাবো যে কৃষি খণ্ড ৰক্ষা কৰিবলৈ পৰিৱেশ সংৰক্ষণ অতি দৰকাৰ আৰু মই এইটোয়ে ক'ব খুজো যে এষত জলবায়ু পৰিৱৰ্তনে কৃষিৰ ওপৰত গভীৰ প্ৰভাৱ এটা পেলায়।
নিশ্চয় তুমি ঠিকেই কৈছা মই তোমাৰ কথাৰ ওপৰতেই মতামত।
পিছে কোৱাচোন ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ত কেনেকৈ সচেতনতা বৃদ্ধি কৰিব পাৰে?
মোৰ মতে বিদ্যালয়ত গছ ৰোপণ কাৰ্যসূচী বা আলোচনা সভা
আৰু সজাগতা অভিযানৰ আয়োজন কৰাটো মই উচিত বুলি ভাবোঁ।
হয় হয়।
আৰু বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকসকলেও যাতে পৰিৱেশ ৰক্ষাৰ বিষয়ে অলপমান বুজাই। বুজাব লাগে।
হয়।
মোৰ মতে সচেতনাৰ জৰিয়তে পৰিৱৰ্তন আৰম্ভ হয় বুলি মই ভাবোঁ আৰু।
হয় হয় হয় ঠিকেই কৈছা তুমি ঠিকেই কৈছা মই এনেকেই ভাবো তোমাৰ দৰে।
তুমি কোৱাচোন তোমাৰ মতে নবীকৰণ যোগ্য শক্তিৰ ব্যৱহাৰ কিয় দৰকাৰ?
আহ মোৰ মতে সৌৰ শক্তি বায়ু শক্তি আদি ব্যৱসাৰ কৰিলে পোৱা কমি যায় আৰু এই জীৱাশ্ম ইন্ধনৰ বিপৰত নিৰ্ভৰশীল নিৰ্ভৰশীলাতও হ্ৰাস পায়। আৰু ইয়াৰ ফলত পৰিৱেশ সুৰক্ষিত থাকে শেষত শেষত কওঁ যে নবীকৰণ যোগ্য শক্তিয়ে ভৱিষ্যতৰ শক্তি।
অ', ঠিকে কৈছা তুমি।
উম। পিছে ভৱিষ্যতে তুমি পৰিৱেশ সুৰক্ষাৰ বাবে কি কি কৰিবা আৰু?
মোৰ মতে যদি আমাৰ আমি এতিয়াৰ পৰাই সাৱধান বা সাৱধান নহওঁক।
উম।
তেতিয়াহ'লে আমি ভৱিষ্যতেও গছ ৰোপণ বা পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ।
হয় হয়।
আৰু লগতে পানী আৰু বিদ্যুতৰো অপচয় ন কমা কমাব পাৰোঁ
হয় হয়
সেয়ে মোৰ মতে প্ৰতিজন নাগৰিকে সৰু সৰু দায়িত্ব পালন কৰিব লাগে তেতিয়াহে আমাৰ ভৱিষ্যতে আমাৰ পৰিৱেশটো সুৰ সুৰক্ষা হৈ থাকিব
হয় হয় ঠিকে কৈছে ঠিকে কৈছে মোৰো এইটোয়ে ভাবোঁ প্ৰতিজন নাগৰিকে সৰু সৰু দায়িত্বটো পালন কৰিব লাগে নিজৰ দায়িত্ব খিনি
অ পিছে কোৱাচোন তোমাৰ মতে জলবায়ু পৰিৱৰ্তনে ভৱিষ্যত প্ৰজন্মৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায়
অ ক'বলৈ গ'লে মোৰ মতে যদি আমি এতিয়াৰ পৰা সাৱধান নহওঁ তেন্তে ভৱিষ্যত প্ৰজন্মে পানীৰ অভাৱ খাদ্যৰ সংকট আৰু অধিক প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে আৰু হ'বলগীয়া হ'ব তেওঁলোকে
আৰু সেয়ে আজিৰ পৰা পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰাতটো বহুত দৰকাৰ
নিশ্চয় নিশ্চয়
আৰু মই আগত এইটোৱে ক'ম যে ভৱিষ্যত প্ৰযুক্তি ভৱিষ্যত সুৰক্ষিত ৰাখিবলৈ ব্যৱস্থাটো এতিয়াই লোৱা উচিত আমি সকলোৱে
নিশ্চয় আমি ভৱিষ্যতটো সুৰক্ষা কৰিবলৈ বহুত ব্যৱস্থা কৰিব লাগে এইবোৰ
উম হয় হয় পিছে প্লাষ্টিকৰ ব্যৱহাৰ কমোৱাত ত' কিয় প্ৰয়োজনীয় বুলি ভাবা তুমি
মই প্লাষ্টিকৰ ব্যৱহাৰৰ খটো কমোৱাত মই ইমান সেই কাৰণে প্ৰয়োজনীয় বুলি ভাবোঁ যে প্লাষ্টিক যিহেতু মাটি নদী আৰু পৰিৱেশত দূষিত দূষিত কৰে
হয়
আৰু ই সহজে নষ্ট নহয় আৰু জীৱ জন্তুৰ বাবেও ক্ষতিকাৰক হয় সেয়েহে কাপ কৰ'ব কাগজৰ বেগটো ব্যৱহাৰ কৰাটো মই বেছি ভাল পাওঁ আৰু মই আনকো কওঁ যে কাপোৰ আৰু কাগজৰ বেগ লয় যাতে সেয়ে মোৰ মতে প্লাষ্টিক কম ব্যৱহাৰ কৰিলে পৰিৱেশ বহু পৰিমাণে সুৰক্ষিত হৈ থাকিব
হয় হয় হয় ঠিকেই কৈছে কাপোৰৰ বেগ ব্যৱহাৰ কৰাটোৱে উপযুক্ত হয় এতিয়া
পিছে কোৱাচোন তোমাৰ মতে গছ গছনি ৰক্ষা কৰাটো কিয় ইমান দৰকাৰ উ
অ ক'বলৈ গ'লে মোৰ মতে গছে অক্সিজেন যিহেতু দিয়ে আৰু বায়ু পৰিষ্কাৰ কৰে আৰু পৃথিৱীৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰাতো সহায় কৰে গছে
অ অ
আৰু গছ নাথাকিলে পৰিৱেশৰ ভাৰসাম্য়তা নষ্ট হৈ যাব আৰু মই ভাবো যে গছ ৰোপন আৰু গছ সংৰক্ষণ দুয়োটা সমানেই দৰকাৰ আৰু শেষত ক'বলৈ গ'লে মই এইটোৱে জানো যে মই বিশ্বাস কৰো গছে পৃথিৱীৰ জীৱনৰ আধাৰ হয়
অ অ ঠিকে কৈছা তুমি মই ভাবো যে আমি গছ গছনিসমূহ ৰক্ষা কৰিব লাগে আৰু গছে আমাৰ পৃথিৱীৰ জীৱনৰ যিহেতু আধাৰ আমি গছসমূহক কাটিব নালাগে
হয় হয় হয় ঠিকে ঠিকে দিয়া পিছে ভালে লাগিলে আজি যটো ম তোমাল লগত কথা পাতি মই
মোৰো ভাল লাগিল আজি গছ গছনিৰ ওপৰত আৰু বায়ুৰ ওপৰত আমাৰ কথা পাতে
হয় হয় হয় মই এইটো বিষয়ত মই বহুত আজি তোমাৰ পৰা শিকিলো
অহ। ঠিক আছে দিয়া, কেতিয়াবা আৰু কিবা বিষয়ত কথা পাতিব খুজিলে কল কৰিম আৰু তোমাক।
অহ, ঠিক আছে দিয়া, মইয়ো যোগাযোগ কৰিম আপোনাক।
অহ', অহ' দিয়া তে।